ক, হেল্ল'! অ,
ভালে আছা?
অ' ভাল।
অ' এ ভালে দিয়া। এইকেইদিন ফোন চোন কৰিবই পৰা নাই।
আহ, তাকে আহ বিয়া
সেই অ' এই মোৰ হেৰি ভতিজা ভতিজা ছোৱালীজনী।
অ' তুলনি বিয়া।
তোলনি বিয়া আছে মানে।
আহ, আহ।
সেই তাতে ব্যস্ত থাকিব লগা হৈছে যে।
অ' অ'
এই সেইদিনা মোবাইলটো বেয়া হ'ল বুলি কৈছিলোঁ যে। সেই তাৰপিছতে মানে তাই। স্কুলৰ পৰা পৰীক্ষা দি অহাৰ পিছতেই হ'ল। সেই তেতিয়া পা তাৰ লগতে ব্যস্ত তাতে ব ব্যস্ত থাকিব।
পৰীক্ষা শেষ হল নে নাই।
নহ'লে দুটা দিব থাকি গ'ল।
অ' নহ'লে অ' এতিয়া সেইটো হেৰি হ'ব চাগে আৰু ন নম্বৰটো মিলাই দিব চাগে আৰু।
নম্বৰ মিলাই মানে পিছত বাকী পৰীক্ষাকেইটা ভালকৈ দিব লাগিব আৰু।
অ বাকী কেইটা ভালকে দিব লাগিব।
অ' ছমহীয়া বছেৰেকীয়া আকৌ এটা পৰীক্ষা হব যে। উম- উম আকৌ এটা। এটা ছেকেণ্ড পাৰ্ট গোট পৰীক্ষা হ'ব যে সেইটো মিলাই হেৰি পৰীক্ষেইটা ভালকৈ দিব লাগিব আও।
এ পৰীক্ষাতে হ'লে অসুবিধা এটা। হয় ন' ছোৱালী মানুহৰ সেইটো এটা উম। আকৌ নম্বৰ খিনি নেপায় মনটোও বেয়া কৰে যে অ'
ইমান দিন থাকি গ'ল এতিয়াহেনো বোলো হ'ব পাৰিলানে। অ' আৰু দুটা পৰীক্ষা দিয়া হ'লে পাৰ হৈ যোৱা হ'লে ভাল আছিল বোলো।
অ' ময়ো তেনেকে ভাবি আছিলো নহয়। আমাৰ ছোৱালী হেৰি বছৰেকীয়া পৰীক্ষা। পৰীক্ষা বোলো মই ভগৱানকে খাতি আছো আৰু বোলো প্ৰভু এইটো বছৰেকীয়া পৰীক্ষা যেনে তেনে পাৰ কৰি দিবা আও। মোৰ তেনেকেই পাকে সেৱা কৰিয়ে থাকো কৰিয়ে থাকো তাৰপিছত যে পৰীক্ষা শেষ হ'ল তাৰপিছত আও বিহু আহিছে মই বোলো এককেইদিন এইদ অ এইকেইদিনত বোলো প্ৰভু নকৰিবা আও বিহু ছিজন খন মই একোৱে কৰিব নোৱাৰিম আও, তাৰপিছত যেনেবা তেনেকে হ'লগে এই মে দুই তাৰিখে নিজে নিজে মানে হ'ল যে মোৰ একো অসুবিধাও নাছিলে ভগৱানক ধন্যবাদ দিছো আৰু। উম ম মিলাই দিছে অ তাৰপিছত এইফালে পৰীক্ষালকো অলপ দিন পাই গ'ল।
উম।
পৰীক্ষা থাকিলে সেই তেনেকুৱা থাকিলে দিগদাৰ হয় ন?
অ অসুবিধা হয় তাই ইমান দিন থাকিলে
ব্ৰত থাকিলে ষোল্ল দিন
অ অ
তাৰপিছতে বৰত তাৰপাছত হেৰি কৰি পেলাই ষোল্ল দিনৰ পিছত সেইকদিন স্কুললৈ এদিন আনিলোঁ তাৰপিছত আকৌ মাষ্টৰে ক'লে বোলে হেৰি নহয় এইকেইদিন নেলাগে পঠিয়াব তাই বদত থকা গৰম দিন অসুবিধা হবগে তাৰ পিছত কৰ'বাত গা চা বেয়া লাগিব অ তাৰপিছত বোলো ঠিকে আছে তেতিয়াহ'লে এতিয়া বোলো নপঠিয়াও এইকেইদিন পা কেতিয়াবা হ'ব সুধিলো আৰু ক'লে সেই জুনত হে হ'বগে জুনৰ মানে এমাহ মমান পাব আৰু কৈছে পঢ়িবলে তাই তেনেকে কলে তাৰপাছত মই বোলো এমাহ মান যদি পাই ঠিকে আছে তচ সে লগৰবোৰৰ পৰা সেই লিখোৱা পোহোৱা খিনি সেইখিনি ধৰা লৈ ললো ফোন মোবাইলত তাৰ পিছত লৈ পেলাই সেই তেনেকে পৰীক্ষাও সাৰিলে আৰু মানে
অ বেছিদিন হোৱা নাই মানে হৈ যোৱা
হোৱা নাই এ মে আঠ তাৰিখে বিয়া উঠিছেহে আহ আহ যোৱা মাহত উঠিছে আৰু
আহঁ এ তাইও হৈ উঠিব লাগিছিলে তাইৰ লগৰ ছোৱালী গোটেই খিনি হলেই তাইহে গৈ গৈ মানে এতিয়া পৰীক্ষাতে পৰিলেগৈ
অ এ ছোৱালী মানুহ মানে কি হয় তেজৰো কথা থাকে নহয় সেই কাৰ য ভাল থাকে পতককে হৈ যায় তেজ চজ বোৰ ভাল থাকিলে কেতিয়াবা অকণমান দেৰি দৰা হয় আৰু
উম এ এনেই চালে চবেই কয় মস্ত এজনী হৈ গ'লগৈ মানে হৈ গ'ল নেকি বুলি তেনেকুৱাই ভাবে
অ মস্ত এজনী হলেও তাৰমানে তাই ধৰা উম কিবা এটা বস্তু কমি আছে চাগে
অ তেজৰ হেৰিতটো কম আছিলে চাগে অ খোৱা বোৱা ইমান ঠিক নহয় খাবলৈ নিবিচাৰে
আজিকালি ল' ছোৱালী চব তেনেকুৱাই অ খাবলৈ একেবাৰে নিবিচাৰে উম সেইটো কাৰণে
কিবা এটা খাবলৈ দিলে নাখাওঁ বুলি ক'ব যিটো ভাল বস্তু সেইটো খাবলৈ দিলে নাখায়
অ সেই পেকেটৰ এসোপা পেকেটৰ এসোপা খাব বহুত দনৰত সিহতে বনাই থোৱা য সেইবোৰ খালে সিহঁতক ক্ষতি কৰিব যায় সেইবোৰ খাই সোৱাদ পায় তুমি ঘৰত মাছ অকমানকে ভালকে ৰান্ধি দিয়াচোন শাক চাক দি পেলাই কেতিয়াও নাখ
অ সেইখিনি নাই
একদম উম একদম নাখায় সেইখিনি সেইখিনি খোৱা ভাল যে বুজি যিও নাপায় কলেও কিমান যে খোৱা সময়ত যে তোমাক খঙি উঠে দিয়াক কি যে কৰিম
এ মাকক মানে ভয় নকয় মাকক নাখাও বুলি বোলে তেনেকে থৈ দিয়া মই গালি দিওঁ যে তেতিয়া মই বনালে মানে খাই আৰু মোক অকণ ভয় কৰে যে খায় তেতিয়া অ
সেই তেনেকুৱা আমাৰ সেই মামীয়েকে যদি অকমান মোমাই কটলে গ'লে মামীয়েকে য বনাই কৰি দিয়ে তেতিয়া মানে কচুও খাব শাক পাচলিও খাব আকৌ ক'ব আমাৰ মায়ে নবনাই যে
আহ তাইও তেনেকে কব
তুমি ই খোৱা না নোখোৱা বুলি সোধে যে আমাৰ মায়ে নবনায়ে
অ তাই কব মাকে ভাল বনাই দিব ক'ব কি মায়ে ভালকে বনাব নাজানে। বৰমা ভালকৈ বনাইছা যে সেইকাৰণে খাওঁ আৰু এইফালে মাকে বনাই, বনাই খোৱাই থাকে।
তাকে হয় অ'।
পাচলিবিলাক তেনেকুৱাই।
তেনেকৈ সি নিজৰ ঘৰতকে বেলেগত খাই ভাল পায় আৰু তুমি মন কৰিবাচোন তুমি তুমি কেতিয়াবা কেনে এনেকুৱা হোৱা তাৰ মানে কেতিয়াবা এই নাখাবই চাগে নেকি তাই।
অ' খাম বুলি ক'ব অ' আলহী ঘৰত মই দুদিনমান লাজ পাইছো। তেনেকৈ ল'ৰাটোক ঘৰত তেলত পোৱা ৰুটি দিলে সি নাখায়। শুকান ৰুটি খায় ঘৰত তেলৰ ৰুটি নাখায়, আলহী ঘৰত গৈছো সেই হেৰি সুধিছে সি আৰু গাখীৰ নাখায় বেয়া পায়, মই বোলো সি গাখীৰো আৰু পুৰি নাখাব অ' খাম দিয়া বুলি দুইটা পুৰি খাই দিলে নহয়, গাখীৰো খাই দিলে, মই বোলো তোক আজিৰপা আৰু একোৱে নকও।
অ' ময়ো সেই তেনেকে দুদিনমান মই বোলো ভাত খাই আহিছে তাই ঘৰ ঘৰত নাখায় যেতিয়া ভাত খাই আহিছে এদিন সেই মামা ঘৰতে ভাত খাই আহিছে, মামীয়েকে চুজি বনাইছে চুজি তাই এনেও মৰি গ'লেও নাখায় তাৰ মানে ইমান জোৰ কৰিলেও মই বোলো চুজিটো খোৱা ভাল তেনেকে মই একে বৰ নিচিনাকে কাটি পেলে এনেকে বনাই দিও বোলো সেইটো দেখিয়ে আছিলো খাই যদি খাওক নাখায় মামীয়েকৰে ঘৰত ভাত, পানী খাই বৈ গৈছো আৰু মই বোলো তাই চাগে নাখাব এয়া এনেকে অ' তাত সেইবোৰ একো ডিজাইন ফিজাইনো কৰা নাই, সেয়া এনেকে লাডু কৰি দিলে যে সেয়াই খালে, কৈছে খাম নহয়, মই খাম-খাম সেয়া।
পাও বুলি ক'ব।
অ' ভাল পাওঁ বুলি ক'ব। মাহে নিদিয়ে, আমাৰ মায়ে নিদিয়ে তেনেকুৱা
এ কেতিয়াবা মই ঘৰত কিবা বনালে হেৰি ল'ৰাটোক খাবলৈ দিও সেয়া নেখায়। পিছত খুৰীয়েকে সুধিব হেৰি পিতাই ভাত খালানে, অ' মায়ে মোৰ ভাত বনোৱাই নাই। আজি ভাত দিয়া নাই নহয়, মই হেৰি ইয়াত খাবা এই দিয়া যদি খাও দিয়া, এইফালে মই ঘৰত ভাত খাবলৈ দি থাকো বা কিবা বনালে দি থাকো।
অ' তুমি সোনকালে বনাই পেলাই দিয়াৰ দিনাখন নাখায়। সোনকালে বনাই দিয়া দিনাখন নাখায়, যিদিনা দেৰি হ'ব আমাৰ ভাতেই বনোৱা নাই ইমান ভোক লাগিছে, সদায় ভোক লাগি থাকে, নবনায়েই একদম তেনেকুৱা আৰু
অহ তেনেকে ক'ব ওলতা মানে এদিন মই সেইদিনা লাজ পোৱা পৰা এদিনো নোযোৱা মানুহ ঘৰত গৈছো। তোমাৰ বোলো খাবলৈ দিলে ঘৰত নোখোৱা ইয়াত খাই দিলা যে, কৈছে ইয়াত বোলে আলহীয়ে বেয়া পাব যে, সেইকাৰণে মই খাম বুলিয়ে খাই দিছো।
বুলি কৈছে সেইটো সি বুজি পাইছে মানে মানুহে বেয়া বুলি ক'ব বনাই দিছে বস্তুটো
নষ্ট কৰাতকৈ নালাগে খাবলৈ, বেলেগে ভালে থৈ দিলে বেলেগে খাব। অ' কৈছে আলহীয়ে দিছে বোলে তুমি কিয় নালাগে বুলি ক'লা আলহী ঘৰত বেয়া পাব নহয়।
অহ।
অ' হয় মই সেইকাৰণে এতিয়া গ'লে নকৰো নহয়, যোৱা খালেও খাবা, নাখালেও নাই। কৰিবলে মইহে লাজত পৰিবলগীয়া হয়।
পায়স বনাই দিও মই এই মানুহে কোৱা শুনো যে জন্ম জন্মদিনৰ দিনাখন পায়স অকন বনাব লাগে মাকে, ল'ৰা-ছোৱালী আয়ুস বাঢ়ে, এনেকে এই এইবিলাক এই মানুহে কোৱা কথা আৰু কিমান সঁচা-মিছা নাজানো, পায়স অকন বোলে খুৱাব লাগে। তেনেকে কেতিয়াবা এনেকে বনাও যে সেই দিনাখনহে যি অকণমান খাব এই খোৱা ভাল বুলি কও যে, তাৰ পিছৰ পৰা তোমাৰ নাখায় কিন্তু মাহঁতে এদিন নামঘৰলে গৈছিলে এনেকে নাম আমাৰ বৰমাহঁতৰ তাৰপিছত আমালে দি পঠিয়ালে অকমান, সিহঁতলৈ লৈ যা বুলি তাৰপিছত মই কৈছো এখোপানো কেলে আনি লাগে নেখায় নকয় এদিন নষ্ট হবলে তাত তিয়া বেলেগ মানুহক দিয়া হয় খায় পেলালেহেঁতেন, তাই কৈছে হেৰি নহয় আইতা মই খাম দিয়া মোক দিয়া মোক দিয়া মই খাম বোলে।
আহ।
সেইয়া কথা। তাকে বোলো কেতিয়াবা কেতিয়াবা মানে ইহঁতে মানুহৰ আগত লাজ দিয়ে মাৰিব সচাকে।
উম। লগীয়া হয় মানুহৰ আগত তেনেকে, এদিনীয়া আও হেৰি আগত ঘৰত বাও খুৰীয়েক হঁতৰ আগত ইমান লা হেৰি নাই সিহঁতেও জানে, আলহীৰ ঘৰতো আলহীয়ে বুজে নে পাব নহয়, ই মাকে ল'ৰাটোৱে খায় মাকে এনেই কৈছে তেনেকে ভাবিব।
অ আমাৰো হেই একেহে। মানুহে ভাবিব কি খায় ছোৱালীজনীয়ে কিন্তু মাকে এনেই নাখায় নাখায়ে কৰি আছে।
অঁ মাকে খাবলৈ নিদিয়ে চাগে সেইকাৰণে নাখায় নেখায় বুলি কৈছে, আ সেইটো ভাল,
অঁ তাকে বাকী? কাপোৰ কানি চাগে ব হেৰি বয়ে আছা ন?
অঁ বয়ে আছোঁ। বৈ আছো মানে এই দুদিন কালিৰ পৰা কালি আজি মানে বন্ধ হৈছে আৰু। বিয়াত মানুহ মাতিব লগা হৈছে যে অঁ কামৰ কাৰণে। আকৌ কাইলৈ মানৰ পৰা পেণ্ডেল দিবহি আমাৰ চোতালতে অঁ,
অ তোমালোকৰ চোতালতো হব? মানে এ তোমালোকৰ ওচৰতে নহয় জানো?
ওচৰতে মানে আমি আগৰ পুৰণা খেতিৰ পৰা এতিয়া,
অঁ অ অ অঁ সেইফালে গ'লা নহয় অঁ,
অঁ ৰাস্তা মানে ইপাৰ সিপা যে আমাৰ পুৰণা চোতালখন সৰু- সেইকাৰণে খোৱা বোৱা খিনি মানে আমাৰ ঘৰতে ব্যৱস্থা চেষ্টা কৰা হৈছে যে কাইলৈৰ পৰা আকৌ পেণ্ডেলৰ মানুহ আহিব আলহীখিনি বহিব আৰু
অ অ ঠিকে আছে দিয়া ন হেৰিটো হলে, তেনেকে ধুনীয়াকে মকা মিলাকে আৰু কাইলে তোমালোকৰো তেনেকে হলে ন, তেতিয়াহে,
তেতিয়া টান হ'ব তেনেকুৱা,
বাকী আৰু ঘৰত চবৰে ভাল নে?
অঁ ভালেই ভালেই।
ভালেই ন অঁ অঁ বাৰু ঠিক আছে দিয়া নহ'লে ন?
অ হ'ব দিয়া।
উম।